হেল্ল', আ শুনিছোঁ দিয়া।
কি কৰি আছে?
এতিয়া এই এনেই আছোঁ এই দেহাজনীক ভাত কেইটামান খুৱাই দিছোঁ যে। তাইৰ গাটো বেয়া ভাল হোৱাই নাই মানে তেত এতিয়া জ্বৰ হোৱা।
জ্বৰ হোৱা ভাল হোৱাই নাই?
নাই তুমি কি কৰি আছা?
কেক এটা বনেইছিলোঁ।
অ'।
তাকে ৰখি আছো এতিয়া, বহাই থৈ আহিছো।
অ', তেনেকে বনোৱা নে কেক?
বনাও তুমি, তুমি বনোৱা নে নাই?
নাই মই বনাব নাজানো নহয়। নাজানো, শিকিব লাগিব। তোমাৰ পৰা।
ইমান টান নহয়তো।
অ' সহজ বুলি কৈছে কিন্তু মই শিকা নাই যে শিকিলে পাৰিম চাগে।
কৰিবলে।
অ' বস্তু বিলাক থাকিব লাগে ন'।
হেৰি লাগে ময়দা ময়দাত দৰকাৰ হয় ময়দাত তাৰপিছতে ৰিফাইন লাগে তাৰপিছত তোমাৰ কমি তাৰ চেনি
অহ
হলেই হৈ যায়
অ কেনেকে হেৰি বনা লাগে খোৱাচোন কেনেকে কৰিব লাগে প্ৰথম
প্ৰথম তুমি ময়দা ধৰা এক কাপ বা দেৰ কাপ ললা নহয় এটা জোখত এখিনি লাভ পেলাই তাৰ পিছত তোমাৰ চেনি খিনি
হ
কেতিয়াবা গুড়া কৰি আগতীয়াকে ললেও হয় নহলে যদি চেনি খিনি গুড়া কৰা নাযায় তেনেহলে কণী আৰু এনেই আৰু অলপ কণী দুটা দুটা বা তিনটা কণী দিব লাগে তাত ধৰা এক কাপ বা ডেৰ কাপ মান চেনি দি
অহ
চাইন তেল অলপ দিব লাগে
অহ
কিমান তাৰপিছত দি পেলাই সেইখিনি ভালকে ঘুটিব লাগে
অহ
আৰু চেনি খিনি পিচিও লব পাৰে এ পিচি নললেও মানে সেই তেনেকে গোট তাকেইদিন লখমন বেছিকে ঘুটিব লাগে আৰু
অ অ কণী আৰু চেনি একেলগে মিক্স কৰিবলে।
চেনি আৰু ৰিফাইন অলপ।
অ' মিলাই আগতেই এইবিলাক হৈ দাই।
অ' তিনিওটা বস্তু মিলাই পেলাই ভাল, অলপ সময় ঘুটিলা নহয়। সেইখিনি ধৰা গোটেইখিনি খিনি মিল খাই যোৱাৰ পিছত তাৰ পিছত তুমি এক্স কে আকৌ বতি এটাত, দুত, দুটা কাপত মানে চাহ খোৱা কাপৰ জোখে হ'লে, ধৰা, দুই কাপ মান যদি মৈদা লোৱা
ময়দাখিনি ল'লা। লৈ পেলাই, তাত তুমি অ' উম। আকৌ হেৰি দিব লাগিব, সেই যিখিনি লিকুইড আছিলে। পিছা চেনি হ'লে, মৈদা খিনিৰ লগত দিব পাৰে। কিন্তু পিছা চিনি নহ'লেহে কণী লগত । তে সেইখিনি তোমা অলপ অলপকে দি পেলাই, তুমি ঘুটিব লাগিব। বেছি জোৰে নহয় আৰু তাত বেকিং অকণো দিব বেকিং। অকণ দিব পাৰে আৰু চ', বেকিং চ'দা অকনমানো দিব পাৰে।
অ'।
খিনি ধৰা, অকন টান নিচিনা হৈ থাকে নহয়? তেতিয়া গাখীৰ অকনমান দিবলৈ লিকুইডটো তো দিয়া যায়েই, কণী চেনি আৰু তোমাৰ ধানখিনি। দিয়াৰ পিছতো যদি আৰু দৰক হয়, হয়। বস্তুতটো কণ ডাঠ কৰিব কাৰণে আৰু পানী অলপ দিব লগা হয়, নহ'লে গাখীৰ থাকিলে গাখীৰ দিব পাৰে। দি পেলাই ঘু ল'লে লৈ পেলাই উম। এ হেৰিয়া, আকৌ যি টো বাচনত ধৰা বনাবা সেই বাচনটো, তোমাৰ ৰিফাইন অকণ সানি ল'ব লাগে সানি পেলাই সেই কাগজ এখন তাত এটা জোখত বাতিটো জোখত কোব জোখন সোমাই নিব লে
আহ
পাছতেই ঘুটি থোৱা সেইখিনি ধৰা এটা বাতিত সেই বাতিটোত ঢালি দিলা দিবেল অকন টুকুৰিয়াই দিবা। লাগে। ভিতৰত মানে ধৰা এই হেৰি হৈ যায় যে বাবলচ আহে যে। তেনেকুৱা নাহিবৰ কাৰণে টুকু ৰিয়াই দিব লাগে। তাৰ পিছত দিয়াৰ পিছত। পাছতে সেইখিনি হয়। হোৱাৰ লগে লগেই কুকাৰত বহালেও বহাব পৰা নহলে কেৰাহিততো কৰিব পাৰা যায়।
অ' গেছত বহাই দিব লাগিব।
অ' গেছত কুকাৰত বা কেৰাহীত যদি বনাব লগা হয়। ধৰা কুকাৰটোত ভিতৰত ধৰা ষ্টিলৰ বাতি নহলে ষ্টেণ্ড যে থাকে। আমি ভাতৰ চৰু থোৱা ষ্টেন তেনেকুৱা ষ্টেন তেনেকুৱা ষ্টেন এটাত বহাই। থৈ অকন সময় আগতীয়াকে গৰম কৰি ল'ব লাগে। কুকাৰটো বা কেৰাহীটো।
অ'।
অ' ধৰা পাঁচ মিনিট মান আগতে পাঁচ মিনিট নালাগে বাৰু গৰম কৰি লোৱা পিছত। প্ৰিহিড কৰি লব লাগে। সেয়ে আৰু বস্তুটো তাৰপিছত কৰাৰ পিছত। তুমি সেই যিখিনি ধৰা বাতিতো তুমি কেকৰ বস্তু খিনি লৈছা। বেষ্ট কাৰণে, সেই বেষ্ট ভৰাই দিয়া। দি লৈ পেলাই গেছটো মিডিয়াম ফেলমত। তুমি চল্লিশৰ পৰা পঞ্চল্লিছ মিনিট মান। চাব লাগে। তাৰ মাজে মাজে চাব কাৰণে তুমি কাঠি এডাল নহ'লে। এয়া চামুচ এপাত এনেকে সোমোৱাই চাব বা যদি সেইপাত উঠাই আনোত যদি একদম ক্লিন হৈ আহে এক। লাগি নাহে তেনেহে গম পাবা আৰু হৈ গৈছে।
অ', অ'।
ল'ব পাৰে। আটা দি হেল্ডি হয় আটা দি বনাবলে হ'লে।
অ'হ মইদা দি বেছি ভাল নেকি?
মানে। বেছি ভাগ ময়দা দি বনোৱা যায়। কিন্তু ডিফাৰেঞ্চতো ইমানো পোৱা নাযায় কিন্তু আটাটোদি হেল্ডি হয় সৰু ল'ৰা- ছোৱালী খুৱাবৰ কাৰণেও ভাল। পেটৰ খতিও একো নকয় ময়দাতো একন দি কয় ন বেয়া বুলি কয় ময়দা অকণ কিন্তু আটাটো তোমাক প্ৰব্লেম নাহে।
অ ম
এতিয়া তাছতো তোমা হেৰি কম তাত যদি বোলে ক্ৰীম চ্ৰীম লগা বুলি ভাব হুইপক্ৰিম তেতিয়াহে আনি কৰি সেইটো আই কৰা বুলি কয়। সেইটো এক্সট্ৰা হয় আৰু এই যিবিলাক আমি বেকাৰীত পাও কেক মই ধৰা। খিনি বনাও মই। কিন্তু এনে নৰ্মেলি চাহৰ লগত খাম বুলি ধৰিলে ভাল এনেকে বনাব পৰা যায়।
অ তেনেকে বনালে ভাল আৰু ন।
আৰু তোমাৰ এই ছোৱালীজনী যে। ছোৱালী জনী এতিয়া ধৰা কিবা এটা বস্তু ধৰা অকণ ভাল বস্তু দিবলৈ মন যায় ন। তেনেকুৱা ক্ষেত্ৰত তুমি কল দি পেলাই বনাব পাৰা। কেক।
অ' কল দি বুলে বনাব
অ' কল দি দিও বনাব পাৰে তুমি কল ধৰা দুটা ল'লা নহয়। পকি যোৱা কল, সেই দুটা প্ৰথমতে অকণমান ধৰা চামুচে হওক বা কিহবাই হওক সেনেকি লোৱা নিছ ছিনাকে ললে ধৰা স্মুথ হয় না মিক্সিত দিলেওতো সেই হৈ যায়। মিক্সিটো দিব পৰা যায় মিক্সিত দৰা গাখ গাখীৰ লগত অকমান দি দিলা দি ঘুটি দিয়া নিচিনা পেষ্ট বনাই ললা লৈ পেলাই তাত হ কণী নিদিয়া কণী নিদিয়া কেকো বনাব পাৰে গ্লেছ কেকো বনাব পাৰে
নহয় এতিয়া কলো যে বনোৱাৰ কথা কৈছা যে
অ কলটো কলটোত কণী দিবও পাৰা নিদিবও পৰা কেতিয়াবা ধৰা যদি দৈ থাকে তো দৈ দিব পাৰা। দৈ দিলেও কেক টো ধুনীয়া ফুলে ধুনীয়া হয়। কণী দিলে মানে কেকটো ফুলে বুলি কয় ফুলে আৰু। কিন্তু কণী নিদিয়াকেও বনাব পাৰে একো কথা নাই। আ দৈ থাকিলে দৈতো দি দিলে দৈ ত ধুনীয়া কেক হয় ধুনীয়া ফুলে আৰু কল কেক টো বানানা কেক টো লৰা ছোৱালী মানুহক খুৱাবও লাগে। বানানা সেই কল দিব পাৰা। আমো দিব পৰা যায়।
অ আমো দি বনাব পাৰ মই বনোৱাই নাই বনাব লাগিব আম বা কল দি।
কিন্তু বনাই চাব পাৰা কলতো যিহেতু নেকি থাকেই ন। অ প পকা কল পকা কল ধৰা দুটা ললা ন। হয়। বেছি দিব নালাগে বেছি দিলে কি হয় জানা কেক- ঢিলা ঢিলা নিচিনা হয়। বেছি দিব নালাগে। অ দুটাই দিব। ধৰা দুটাক ধৰা কল দিলা মিক্সিত মাৰি ললা চেন খু চেনি আৰু গাখীৰ অলপ দি পেলাই ধৰা মাৰি ললা মিক লৈ পেলাই সেই মই ডা দিলেও দিব প আটা দিলে বেছি হেলদি হব লুচ কেইদিনৰ কাৰনে। আটা সেই একাপ দিলা দি লৈ পেলাই আৰু ধৰা সেইখিনি টো টান হৈ থাকিব। তেতিয়া এক্সট্ৰাকে পানী দি পেলাই আৰু অলপ ভুটি ল'ব পাৰা। বাকী প্ৰচেছটো এনেকুৱাই যেনেক কে বনা বব লাগে সেই তেনেকুৱা আৰু তাৰ ওপৰত তুমি হেৰি দি দিব পাৰা কাজু কিচমিচ যে। তেনেকে দি দিবা বাইলচ তোমতে এনেই নাখায়। সেনেকে দিব পাৰা।
অ। বনাব লাগিব কলৰ সেইটোকে তাই নাখায় যে। কিবা কিবি বনালেও নাখায় কে বেলেগৰ পৰা কেক আনিলো নাখায়। মানে তাই এতিয়া কালি হেপী বাৰ্ডডে বোলেহ। জন্মদিন বুলি তাই মানে। কেক লাগে কেক লাগে বুলৈছে ঘৰতে বনাব কাৰণেও সময় নহ হয়। খাইহে গাটো বেয়া। হা। আচাম নাডা কলে অ, আছ তাৰ বাপেকে ক'লে যে। সেয় কে কাথুৱাই। এ, আনিলে হ'ব দিয়া দোকানৰ পৰা। বনোৱা হৈ থাকিয়ে নহয় এয়া বুলি। সেইটো কাৰণে মানে কোৱা নহল। আপ কৌ তোমাক বনা হেৰি বনাবলৈ দিম। আকৌ আনিবলৈ মানুহ লাগিব। ভাইটিয়ে এতিয়া দে। আহে আহিছে কালি।
উম।
মাতিছো সোনকালে সি দেৰি
হেৰি কৰিব লাগিব। ময়ো এই গৰমৰ বন্ধ দিনকেইটাতে। মই আগতে কেকৰ। ক্লাছ লৈছিলো নহয়। কেক কৰিছ কেক বনোৱা শিক। শিছিলো যে তেতিয়াই। ক, মই লকডাউনৰ সময়তে শিক কি থয়? আইছে মো কৰো বেকাৰী ষ্টাইল তেক বিলাক।
অ
শিকিছিলা নে নাই জানো দে। দেখাইছিলো মই তোমাক দেখোৱা নাই নেকি, অ তোমাক নাই দেখোৱা তাকে ভাবিছো যে এতিয়া গৰম। মাৰ্কেটত বস্তু মোৰ আগৰতো আছেই। বহুত খিনি বস্তু আৰু দুটামান আনিব লাগ গা হৈছে সেইখিনিও আনি পেলাই ইয়াতেও কেকৰ বেনাৰখন মাৰি। জম বুলি ভাবিছো।
এ তোমালোকৰ ঘৰত গ'লেগে থাকিব লাগিব দিয়া, তুমি ঘৰত থাকিবাই নহয়।
অহ অহ। তেনেকে মই ভাবিছো জানানে আৰু এটা কাম কৰিব পা যায়। এই যে স্কুলৰ গাৰ্জেনবিলাক যে থাকে।
অহ।
যোনবিলাকৰ লগত যদি কথা পতাই যায়, কিছুমান মানুহে শিকিব বিচাৰে নহয়।
অ পাৰে আকৌ এনে এনে থাকা সলনি।
যেনেকে শিকিছিলো বেলেগৰ তাত, তেনেকে যদি বহুত কেইজনী মানুহ ওলাই যায়, কেইজনী মানুহ ধৰা ওলাই যায়, মই তেতিয়া শিকাম, সেইটো ভাবো আৰু তেনেক তেনেকে হলে তুমি চাবা আৰু বেলেগ কেইজনীমান মানুহ পোৱা নেকি চাবাচোন।
অ মই সুধিব লাগিব দিয়া স্কুল গলেকে সুধিব পাৰিম ন।
অ অ এইটিয়াব পৰক্ষা ৰিজাল সুধিলেও গৰম বন্ধ মাহটো শেষ। শিকাব পৰা যাব, বন্ধ থাকিব আৰু তেনেকে। তেওঁ তেনেকে মই আগতে বিয়াহৰ আগত ধৰা শিকাইছো মই। ছোৱালী বোৱাৰী তেনেকে। শিকাইছিলো আকৌ মেকআপৰো তেনেকে শিকাইছিল। ছিলো। মেকআপো শিকি লৈছিলো মই মেকআপ। সিকাই লৈ পেলাই হেই মেকআপো শিকাইছিলো মেকআপ।
অ আহ আগতে মই সেইটোয়ে শিকিব মই মানে কেক বনোৱাত। তে শিকিব লাগিব।
কেক দিনতো শিকিব লাগে, কেতিয়াবা তোমাৰ নিজৰ ঘৰখনৰ কাৰণেও কেতিয়াবা বনাব পৰা যায়, এইটো ছোৱালজনীৰ ক্ষেত্ৰত। তুমি নিজে বনাব পাৰিলা, বা কেতিয়াবা তোমাৰ আদৰ আহিলে। ইনকাম এটা কিবা এটা ওলাই উম। ইমান কষ্ট নাই নহয়।
ম' মই বনাই পোৱা নাই যে।
অ', এই ইমান হেৰি ইমান টান নহয়টো, সহজে হয়। খালী বে টো বনাই ল'ব পাৰিলে তোমাৰ আইচিংটোত খালি নিজৰ হাতৰ লগত কথা আৰু। প্ৰেক্টিছৰ লগত কথ ঠা আইচিংটো ক্ৰীম লগোৱাটো। ডিজাইন বিলাক। আৰু সেই ডিজাইন বিলাক তুমি প্ৰথ তে কৰোঁতে হাতত নাহিব কৰোঁতে কৰোঁতে পিছলে নিজে অভ্যাস হৈ যাব।
অ', তথাপিও মানে সেইটো পাৰা নাই যে এইটো কৰা নাই কেনেকে কি হে ক্ৰীমটো যে বনাই।
অ'। ফাৰ্ষ্ট তুমি বেসটো শিকি লোৱা, এইটো এইবিলাক এইবিলাক ক্লাছ ল'ব লাগে ক্লাছ ল'লে তোমাৰ নিজে দে খা যায় যে কেত
অ', অ', এনেইটো নাই আকৌ অ', শিকিব লাগিব দিয়া, মই তোমাৰ তাত যাম আৰু শিকি ব কাৰণে
উম, উম।
থাকিবাই
অ', ঘৰতে থাকিম। কে আছে কেতিয়া কেতিয়া কৰা ক'বা আৰু কোনোবা ওলালে তেনেকে ক'বা এজনী দুজনী শিকিলে মানে নিজেও শিকিব নোৱাৰে।
অ'।
কেইজনেও হয় তোমাৰ মানে দিজ জাইন কেইবাটাও ওলাই এজনী হ'লে তোমাৰ এটা দুটা ডিজাইনহে কৰিব পাৰা যায়।
অ'।
মানুহ হয় ডিজাইন তেতিয়া বেছি বেছি হৈ গৈ থাকে প্ৰেক্টিচটো বেছি হয়ে তেতিয়া উম, অ'।
গৰম বন্ধত এনে থাকা যাব।
অ', তেনেকে হ'লে মোক জনাবা মই বস্তু খিনি আগতীয়াকে সৰহকে আনি লম আৰু।
অ', হ'ব চিন্তা নকোৱা নহ'লে ওচৰতে হ'ব।
ঠিকে আছে।
আছে এই ভাত কেইটামান খুৱাই বোলে তাক বহাই থৈ দিছো বাহিৰতে। তাৰ গাটো বেয়া যে, হ'ব দিয়া অ', অ', হ'ব দিয়া।